এ আছো, এনে তুমি
মইয়ো এনেই আছোঁ অলপ আগতে উঠিছোঁহে
অ
আজি অলপ উঠা না নাই উঠা দেৰি হ'ল।
অ'
তুমি
মই নাই খোৱা।
হয় নেকি।
অ অ
উঠা দেৰি হ'ল আজি অ' গমেই নাপালোঁ কি খালা!
উম চাহ খালো আৰু একো নাই।
উম ভাত বনোৱা নাই মাহতে
ভাত না বনাই থৈছে বাৰু খোৱা নাই হে বৰ্তমান
নাই ৰাতিপুৱাৰ নে দুপৰীয়া
উম একেবাৰে বনাই থৈছে নেকি নাজানো আৰু
অ তোমালোকৰ এবাৰেই খোৱা মানে
অ কেতিয়াবা এবাৰে কেতিয়াবা দুবাৰ তেনেকে চলি যায়।
অ কিছুমানে এবাৰ খাই কিনে মানে নাখাই যে ৰাতি আৰু চৱে দুপৰীয়া খাই ৰাতি আৰু দুপৰীয়া নাখায় ৰাতি খায়।
অ অ
একেবাৰে বঢ়াই দিয়ে আমাৰ আইতাহঁত মানে কি সোনকালে খাই পেলাই হেৰি কৰে যে মানে ৰখি নেথাকে ৰাতিপুৱাই খাই দিয়ে আৰু একে
অ থাকেই আমাৰ কেতিয়াবা দুবাৰ হয় কেতিয়াবা এবাৰে চলি যায় আৰু দিনত
উম বৰ্তমান কি কৰি আছা
বৰ্তমান এনেই আছো
এনে পাৰ কৰা চলো মই বহি আছো বহি আছো মই
অ
পঢ়িছা পঢ়া কৰা চলি আছে নাই
উম চলি আছে। তোমাৰ চলিছে নে নাই
মই এইবাৰ এণ্ট্ৰেন্ঞ্চ একজাম দিম
আহ আহ আহ
তাকে তিনি তাৰিখে এক্জাম
আঁহ
ভালকে দিব লাগিব টাফো আহিব
হে
বহুত টানো আহিব বোলো কি বা আহে এবাৰ দিছিলো তাক তাকেহে এনেই দেওবৰীয়াকে ললে মানে পতককে পাই যায় এনেকে এনট্ৰেঞ্চ একজাম দিলে মানে অলপমান টানে হয় বুজি পাইছা ছিট পোৱাটো বহুত টান
উম তাকেইতো
এতিয়া পঢ়িবও লাগিলে ভালকে ক'ৰবাত গৈ আছা নেকি
নাই এনেই ঘূৰি ফুৰিছো মই
কিনো কৰিবা আৰু ন
আহ
ঘৰৰ ভিতৰত থাকি থাকি আমনীয়ে লাগিছে আৰু
আহ
কোৱা তুমি এনে কি কৰিবা এতিয়া
মই এতিয়া কি কৰিম তাকেইতো
উম উঠিয়ে কি চিন্তা লাগি যায় ন কি কৰিম দিনতটো দিনটো বৰ দীঘল যে নাযায় ন পোৱা নিছিনা
অ কেতিয়াবা এ গুচি যায় তেনেকে যি টি কৰোতে কৰোতে
কেতিয়াবা আকৌ টাইমটোৱে পাছ নহয়
আহ
কেতিয়া যাই কেতিয়াই যাই লাগে বৰষুণতো দিছে অলপ ঠাণ্ডা পৰিছে ন অকণ বৰষুণটো পৰুতে অলপমান ঠাণ্ডা পৰিছে বোলো
অ আজি ৰ'দ ওলাইছে
তোমালোকৰ ফালে ৰ'দ ওলাইছে ন
অ তোমালোকৰ ফালে নাই
নাই কিন কিনিয়া বৰষুণ দি আছে
অ ৰাতিপুৱা দিছিল মানে আমাৰ ইয়াতো এতিয়া নাই আৰু
তাকে পুলি দুটামান ৰুইছিলো একে বৰষুণে ধুই লৈ গ'ল
আহ্
যি বৰষুণ দিছে কালি ৰাতি
অ ভালকে কিনাৰত মাটি দি থব লাগিছিল
সৰু হৈ আছে ন
অ
এয়া ক'ত শুহিব পাৰে ভালকে মানে বৰষুণ দিয়া দেখি উটুৱাই লৈ গ'লগে মোৰ পুলি কেইটা।
অ আকৌ ৰুই দিবা বেয়া হোৱা নাই যদি।
সৰু সৰু যে মৰি যায় বুলি ভয় লাগে, উঘালি আনিব নোৱাৰো ন। এতিয়া যত আছে মানে তাতে থাকিব দিছো কিজানিনি আকৌ ভাল হৈ যাব ৰদ পালে।
আহ
উঘালি আনিলে মৰি যায়, ডাঙৰ হোৱা নাই যে।
সেইকাৰণে অকমান ডাঙৰ হলে ৰুব লাগে আৰু। ইমান সৰুতে ৰুলে বেয়া।
মানে কি জানা এই মানে পচাই থৈ দিছিলো কিছুমান মানে এনেকে জলকীয়া গুটি। জ্বলা হয় দেউতাই মানে খাই ভাল পায় ন, ত মানে মোৰ হাত। ততে মানে মে এনেই পেলাই থৈ দিলে মানে শ যায় অটমেটিকেলি হৈ যায়। একো কৰিব দৰকাৰ নাই। ন মায়ে কয় তইয়ে নিজে ৰবিচোন কেতিয়াবা মানে সোনকালে গজি যায় ন। আমাৰ হাতে দেখোন নগ যে এই মৰিহে যায়, এনে পেলাই থদিও শুই যায়। জানে যিকোনো বস্তুয়ে হওক বেঙেনা গুটিয়েই হওক। যিকোনো মানে ৰঙলা গুটি হওক গুজি যায়, অটমেটিকেলি। একো সাৰ পানী দিব দৰকাৰ নাই ৰ'দটো পালেই হ'ল পানীকণ দি থাকিলেই হ'ল শ যায়।
উম পানীকণতো দিব লাগিবইে ন। অলপ অলপ, তেতিয়াহে। অহ।
মচন্দৰী এজোপা ৰুইছিলোঁ।
অহ
তাৰ পৰাই কেসোপা হৈ গ'ল নগে।
অহ।
এতিয়া দৰ মায়ে খুব ভাল পায়। ভাল লাগে ন ৰুই কিনে। মই য'তে যি পাওঁ উঘালি লৈ আহোঁ নিজৰ ঘৰত লগাই লওঁহি।
উম মইো ফুল চুল য জাৰে তাৰে পৰা লৈ আহো আৰু।
যাৰ ঘৰত লাগে মুঠাতে ভাল লাগিছে লৈ আহো ঘৰ গোটেই ঘৰখনন দেউতাই কৈছে আৱৰ্জনা কৰিলি। এয়া আৰু মই চিঙি চিঙি নোহোৱা কৰিছো তই বোলে আকৌ ৰুইছ।
হ।
এ জংঘল হয় ন জংঘলৰ পৰা মৌ হয়।
অ, জংঘলটো হ'বই এতিয়া বাৰিষা যিহেতো।
উম, উম পানী পৰিছে তাতে মহবিলাক ওলাই আহিছে।
অ।
আমাৰ মানে এলেকাতো মানে এনেকুৱা হে বাহ গছ আছে যে। আৰু এফালে গোটেই জংঘল।
অঁ।
সেইকাৰণে গোটেই বৰষুণ দিয়াৰ কাৰণে মৌবেলাক সন্ধিয়াতে ওলাই মানে আৰুে থাকিব নোৱাৰা ভিতৰত। জাক দিব লাগিব।
আহঁ।
ভাল লাগে কেতিয়াবা ওলাই কৰি যাও ওলাই কৰি গ'লে কাৰোবাৰ ঘৰত এনেকে ফুলৰ পুলি চুলি। পালে লৈ আহোঁ উঘালি। মানুহে ভাবে কি চুৰ কৰিছো বেলেগত। বেলেগৰ ঘৰ চুৰ কৰিছো বুলি ভাবে।
অ তাকে কিছুমানে ভাবিব বাৰু।
উম নুখুতাকে আনো ন। কিছুমান বস্তু মানে নুকুতাকে আনি লগালেহে আকৌ লাগে। সুধি পেলাই আনিলে মৰি যায়।
উম উম সেইটোও হয় বাৰু, কিছুমান সুধি পেলাই আনিলেও। জীয়াই নমৰে।
উম কিছুমান পুলি যেনেকে মানি প্লেণ্টবোৰ।
অ
বুজি পাইছা?
উম পাইছো পাইছো।
সেইটো বস্তু সেইটো বস্তু মানে নহুদাকে আনিহে লগালে ভাল বুলি কয়।
অ
সুধি আনিলে বোলে কামক নিদিয়ে।
উম কিছুমান বস্তু তেনেকুৱা হয়।
উম কিনিব গলে বৰ দাম নহয়।
তাকেহেটো
নাৰ্চাৰী যি দাম ফুলৰ পুলি তাতকৈ ভাল বেলেগৰ ঘৰ পৰা নাই।
উম মনে মনে আনি ন
মনে মনে আনি নিজৰ ঘৰত লগাও কোনে আনি তাকে ইমান টকা লয় জানাই এটা পুলিতে তুমি যদি সৰু পুলিতে তিনি চাৰিশ টকা লয়। খাবা কি তেতিয়া হ'লে ঘৰৰ ৰেচন পাত লাগিলে তাতে যদি চব পইচা গুচি যায় খাবা কি আমাৰ দেউতাই ইমান এটা ভাল নাপায় ফুলৰ পুলি ৰুৱা জংঘল হৈ যে
অ
ইমানটা ভাল নাপায় উঘালি উঘালি পেলাই মই আকৌ ৰু দেউতাই উঘালি পেলাই
অ
ভাল নাপায় ইমানটা জংঘল হয় কাৰণে মানুহ লগাই কাটাব লগীয়া হয়। আমাৰ মাটি মানে তেনেকে হেৰি হয়। অকনমান মাটি আছে মানে। গোটেইখিনি পকাই ন সেই ককণ মাটিটো লগাওঁ যে মূৰ ঢেৰ হয় জংঘল হ'লে
অ জংঘল বাৰু এনেও হবই এতিয়া বাৰিষা তাতে আকৌ মহো ঢেৰ হয়।
উম কৈছাহে নে সন্ধিয়া সময়ত ৰাম ৰাম
উম এনেকুৱা মহ আহে।
এতিয়া ঘূৰি ফুৰিছা?
অ ঘূৰি ফুৰিছো ঘৰত থাকি বৰিং লাগিছে কাৰণে ৰাস্তাই ৰাস্ত তাই ঘূৰি আছো আৰুৰ্
তাতে ময় ভাবিছোঁ ক'ত যাওঁ কি কৰো
অ তুমিও ঘূৰি ফুৰা ৰাস্তাই ৰাস্তাই
ইচ মই লৰা হোৱা হয় মই ঘূৰি ফুৰিলো হয়ে জানা।
অ
অ ক'ত যাম কোৱা ঘৰৰ ছোৱালী ঘৰত থাকিব লাগে বোলে।
টো হয়
ঘুৰি ফুৰিলেও বেয়া লৰা মানুহ কি বাইক এখন ল'লে ওলাই গ'ল ক'বলৈ কোনো নাই।
উম সেইটোয়েইতো ছোৱালী মানুহে কতনো যাব দিব নিব দিয়েও মাহতে ধৰিল ঘৰৰ মানুহে হুম
য কি কৰ হাজাৰ কথা ঘৰৰ কাম কোনে কৰিব।
উম সেইটোয়ে ঢেৰ অ কথা কব আৰু
ভাত কোনে বনাব কাপোৰ কোনে ধুব ঘৰ কোনে জাৰু দিব। মই কৰিম নেকি এ চব কথা আৰু কৰিলেও নহয় উপায় নাই
অ
তোমালোকৰ মাহত কি কৰি আছে আৰু তোমালোকৰ মাহত কি কৰি আছ ছে
মাহতে কামত লাগি আছে শুক্ৰবাৰ হেৰি নহয় জানো কৰিওনৰ হাতৰ
অহ কি আমাৰো কৰিব আছে বাৰু সুদি
কৰিব লাগিব অকলে অকলে এতিয়া আমাৰ ঘৰটোও ডাঙৰ যে
অ সেইয়ে
ধেমালি নহয় ন অকলে এদিনতে কৰাটো সম্ভৱ
উম দুদিন তিনিদিন কৰি দিবা আৰু আজিৰ পৰাই ষ্টাৰ্ট কৰি দিয়া
ষ্টাৰ্ট মানে কালি পৰাই মায়ে কৰিলে আমি লাগিব ধৰক কাই নাই মায়ে লাগিয়ে দিয়ে কৈছে আগতে বোলে আমি ইমান কাম কৰিলোঁ তহত বোলে একণ কৰিলে এতিয়া বিশালেই কঁকাল
আমি বোলে আগতে একেবাৰে হাল বাই ফুৰিছিলো মতা মানুহৰ নিচি নিচিনাকে উ আহ মইচোন এতিয়া এতিয়া তই এতিয়া পোৱালিৰ লগত মিলিব নেকি ন এতিয়া আমি সাৰে খোৱা বস্তু খাবলৈ পাইছোঁ তেতিয়া পিয়ৰ বস্তু আছিলে ন তেতিয়া জোৰো আছিলে মানুহৰ গাত উম ভেজাল হ'ল এতিয়া আমি ক'ত আগৰ নিচিনাকৈ পাৰিম
অ সেইটোৱেতো
উম তোমালোকৰ সেইফালে পুখুৰী আছে নাই
হা
পুখুৰী আছে না পুখুৰী
পুখুৰী আছে ধেৰ আছে পুখুৰী আমাৰ
হয় নেকি
অহ মাছ লাগে যদি কবা আকৌ
উ আহ দিবা আকৌ কেইটামান মাছ আমাৰ অনলাইনত দি পঠিয়াবা অ
উ হু হু
আমাৰ অ ঠিক আছে দিয়া কৰিবা কল আকৌ উম হব